হেল্ল', কাহা পৰ? শুনিছা?
হেল্ল'।
হেল্ল'।
অঁ অঁ শুনি আছেনে?
অঁ শুনি আছো দিয়া।
এই দাদা দাদা শুই গ'ল মানে।
অঁ অঁ সেয়া।
কি বোলে, অঁ আছো আছো তুমি আছা?
অঁ অঁ ভালে আছোঁ।
উম। তুমি গুৱাহাটীলৈ কেতিয়া আহিবা?
মই গুৱাহাটীলে এতিয়ালৈকে ভবা নাই দেই।
মোৰ জানা নাই এই ৰাতিখন কিয় বা হিকটি আহি আছে।
অৱ। কিবা চুৰ কৰি খাইছিলা নেকি?
উম। আইচ ক্ৰীম।
আমাৰ আগতে তেনেকে কয় ন চুৰ কৰি খালে তেনেকুৱা হয় বুলি।
মই সঁচাকৈ অলপ এটা আইচক্ৰীম খাই খাই আহিলোঁ।
চুৰ কৰি।
অৱ। অৱ একে ৰাতিখন নহ'লে ক'ত দেখাই দেখাই খাবা মনে মনে খাই আহিলো।
ধেৎতেৰি। সেইকাৰণে সেইকাৰণেই হ'ল চাগে।
মই মানে সেইটো কেতিয়াবাই আনি থোৱা আছিলে। মই ভাবিলো খাওঁ। উম এয়া হে হ'ব।
ভালেই কৰিলা আৰু
মই সদায় খাম বুলি ভাবোঁ সদায় ৰৈ ৰৈ যায়।
আইচক্ৰমটো।
উম। ভাগ্যশ্ৰীহঁতৰ বেটছৰ আছিলা নেকি? নে ভাগ্যশ্ৰীৰও তোমাতকে ডাঙৰ আছিলে? ভাগ্যশ্ৰীৰ মাজত, ডান্স কৰিছিল যে বেষ্ট ডান্সাৰ হৈছিলে।
উম।
ধুনীয়া ডান্স কৰে দিয়া।
কোনে?
ভাগ্যশ্ৰীয়ে।
ভাগ্যশ্ৰী ভাগ্যশ্ৰী অসমীয়া ডিপাৰ্টমেণ্টৰ।
অৱ।
এই যে ভাৰতনাট্যম নিচিনা ডান্স কৰে।
উম।
দেখিবলৈও বহুত ধুনীয়া হয়নে চকুৰ চাউনি দি সি এনেকে ডান্স কৰে, আ মই তাইতকৈ সৰু।
উম উম। ধুনীয়া কিন্তু তাইয়ো ধুনীয়া বাইকজনীও ধুনীয়া। তাহত দুজনীৰ।
মই তাইতকৈ সৰু আছিলো চাগে মই পাহৰিলোঁ।
হিহি
তাই ছিনিয়ৰে আছিলে তাই ছিনিয়ৰ আছিলে আমাৰ।
তাইটো কটনত থাকে এম এ এম এও কৰিলে।
হো
কটনত থাগে এম এ কৰি আছে তাই।
আচ্ছা আচ্ছা।
নে কৰি হ'ল না।
এই ৰাতি হলে যে, ৰাতি হ'লে বেংকৰ এনেকুৱা পইচা কিমান আছে এইবিলাক, ডিটেইলছবিলাক চাব নোৱাৰি ন?
অঁ ছাৰ্ভাৰ দিগদাৰ দিয়ে যে।
অঁ ৰাতি নেদেখায়, ৰাতি চাৰ্ভাৰটো দিগদাৰ দিব নালাগে আচলতে
ধৰিব নোৱাৰা, যেনেকে ধৰা এছ বি আইত যাব দুটা বজাৰ পিছতে অ লাঞ্চ স্প্ৰে হৈ যায়। কোনো পধ্যেই তোমাৰ কাম কৰি নিদিব।
এছ বি আইটোতো বহুত কথা শুনোঁ বাৰু।
সেইদিনা মই কিবা এটাত হেৰিত চাই আছোঁ, চ' মই ইমান পানী খালো তাৰ পাছতো মোৰ কমাই নাই। এতিয়া যে বহুত বেছি পানী খাবও নোৱাৰো, আকৌ উঠি থাকিব লাগিব ৰাতি। আমাৰ গুৱাহাটীত হেনো মেট্ৰ' ট্ৰেইন চলিব। আজি হয়, সেইটো মানে চিন্তা আমাৰ বাজেটত উত্থাপন হৈছে।
মই বাৰু চোৱা নাই দেই বাজেটখন।
মানে চি এমে নিজেই কৈছে আৰু।
আচ্ছা আচ্ছা, ভালেই ভাবিছে।
উম।
ন?
কোনফালে নিব মেট্ৰ' ট্ৰেইন? মানুহ থাকিব জেগা নোহোৱা হৈছে।
তাকেহে মানুহে মানে ব্ৰিজেই বনাই আছে, ব্ৰিজে আছে মানুহৰ ব্ৰিজবিলাক বনোৱাৰ কাৰণে বহুত ভালো হৈছে জানানে?
অ তলটো তলটোৰ পৰা চাইয়া পোৱা যায়।
দে
মালিগাঁৱত যে কেনেকুৱা পানী হৈছে এইবাৰ।
পানী হৈছে নেকি?
উম, কালি নে পৰহি যে বৰষুণ দিছিলে?
অঁ অ
তেতিয়া ইমান পানী স্কুটিবোৰ যাবই নোৱাৰে।
আচ্ছা আচ্ছা। মই এতিয়া পটককৈ পিজ্জা দেখিলোঁ, মোৰ ড'মিন'জৰ পিজ্জা খাব মন গৈছে। উম
নগদ পিজ্জা পাবা দিয়া।
পিজ্জা পায় কিন্তু, সেই ব্ৰেডটো পায়।
সেইটো, ইয়াৰে নিচিনা নোপোৱা মই পিজ্জা ইমান এটা ভাল নাপাওঁ।
তোমাক কি ভাল লাগে?
মই পিজ্জা ভালেই নাপাওঁ। আটা ৰুটি, মই কিবা শুকান ৰুটি এখন চবাই থকা যেন পাওঁ।
হেঁ
হয়।
মোৰ ভাল লাগে।
হয়, নাখাওঁ। মই পিজ্জা নহয়। মই খালি তোমাক নকলোঁ জানো পিজ্জা, বাৰ্গাৰ উমহু মোৰ মানে আৰু মই কেফ চেভ্ মই এবাৰে মানে দাদা আৰু মই কেফ চেভাৰ বাৰ্গাৰ আনিছিলোঁ। সেই তেতিয়াৰ পৰা সিও নাখায়, মইও নাখাওঁ।
কিয়?
মানে বাৰ্গাৰটোত গোন্ধ পোৱাৰ নিচিনা পালোঁ। তাৰপিছত কেঁচা যে বিলাহী, তিয়ঁহ এই আৰু ব্ৰকলি দিছিল সেইবাৰ। চিকেনপিজ্জা আছিল যদিও মানে, চিকেনৰ সেইটো সেয়াটোৱে দিয়ে ন' মাছত। এনেতো চিকেন দফা কয়। এইবোৰ দেখি মই মানে পাৰ্ট পাৰ্টকে খুলি চাইছিলোঁ সেই তেতিয়াৰ পৰা সেইটো কনচেপ্ট ভাৱ সোমাল নাখাওৱে।
আচ্ছা, আচ্ছা।
সিও নাখায়, মইও নাখাওঁ সেইকাৰণে মানে বাৰ্গাৰ নাখাওঁ। মই খোৱাৰ ভিতৰত ধৰা ৰল চাওমিন ফ্ৰাইড ৰাইচ কাফি মোৰ কাৰণে।
মোৰ বাৰু তেনেকুৱা একো নাই, মই চব খাওঁ।
ন ' এনেকৈ ভালে বাৰু। আমাৰ জাগা মোৰ এটা ক্লাছ টেনৰ ষ্টুডেণ্ট বা মোৰ আজি নকমেই চাগে। সি মোক এতিয়া মেছেজ দিছে মেম্ কালি এক্সাম কিহৰ ল' মানে তাহাঁতৰ এইকেইদিন ক্লাছ টেন কাৰণে মোৰ ক'ৰ্চটো শেষেই হাঁ। নাজানোঁ কিয় মোৰ ইমান ফাৰ্ষ্ট মানে নাযাওঁ তথাপ্ টো কৰ্চটো শেষ হ'ল। সুধি জানানে? মই সিহঁতৰ ক্লাছ ষ্টাৰ্ট কৰিছিলোঁ মে'ৰ পৰা। মে', জুন
অঁ, অঁ।
জুলাইত খতমে।
তিনি মাহতে খতম?
খতম মোৰ কৰ্চ। মোক মানে টিউচ টিউচন চেণ্টাৰৰ পৰাও ক'লে যে তুমি অলপ লাহে যোৱা। এই মই মানে কি বেয়া পাওঁ জানা? এনে টেং- বেজালি কৰি মই ক্লাছটো খেদাব বৰ টান পাওঁ। মই লাগিলে বুজাই মেলি আজৰি হ'ব বিচাৰো আৰু। যাতে সিহঁতে ৰিভিজন কৰক। এক অভ্যাস কৰিলেহে তাহাঁতে পাৰি মানে গ্ৰামাৰখিনি আৰু ব্যাকৰণখিনি ইংলিছৰ। অঁ--প্ৰেক্টিছ কৰিলেহে তাহাঁতে পাৰিব ন'। মই সেইটো ভাৱোঁ জানা। কৰি লওঁ এতিয়া কৰ্চটো শেষ হ'লেই যিহেতু এতিয়া সিহঁতেৰ তেজ পেপাৰ কৰিব যিমানে কৰিব সিহঁতৰ কাৰণেই ভাল চাইলওঁ
আৰু আজি ভাত পানী খোৱা হ'ল নাই তোমাৰ
ও মত সেই গধূলিতে খালো খালো খালো গধূলিতেই খালো মই আজিকালি মই ছিক্সটিন আৱাৰ্চ একোৱেই নাখাওঁ
উম মানে মোৰ ওএত টো ছিক্সটি এইট হৈছিলগৈ সেইকাৰণে ম এতি কৰিয়ছ
ময়ো কৰিম নেকি জানো।
তোমাৰ কিমান হৈছে তোমাৰ নাই হোৱা চাগে ঠিকে আছা তুমি।
মোৰ মোৰ ফৰ্টি এইট আছে।
তেন্তে ক'ত হৈছা নাই হোৱা দে।
নহ নহয় এই ফেটছ খিনি বাৰ্ণ কৰিবলৈ হে লাগে।
আহ সেইটো হয় বাৰু।
শ্লিপিং চাইকেলটো হেৰি হৈছে ন বেয়া হৈছে ন।